ভালনে তোমাৰ?
অ ভালেই দিয়া, তোমাৰ?
এয়া আছোঁ আছোঁ। কি কৰিছা?
মই বহি আছোঁ, এনেই ফেনৰ তলত।
অ' মই বহি আছোঁ এনেই ফেনৰ তলত‌।
অ ভাত পানী খোৱা বোৱা হ'ল?
খোৱা বোৱা কেতিয়াবাতে হ'ল।
অ কি খালা?
মই আজি হেৰি দি, খালোঁ দালি দি খালোঁ দিয়া। অ মাটিমাহৰ তৰকা বনালে। তাৰপিছতে মানে সেয়াই আৰু। আৰু ৰঙালাও এনেকে ভাজিলে।
হয়। আৰু কিনো লাগে আৰু, হয় হয় হয় হয় হয় এয়া মাটিমাহত তৰকা হ'লেনো আৰু নো কি নো লাগে আৰু? আৰু গৰমত যিহে গৰম দিছে মাটিমাহত তৰকাৰী ল'ব লাগে আৰু মানে তোমাৰ ওখোৰা চাউলৰ ভাত হ'ব লাগে আৰু
অ আকৌ হেৰি লৈ হেৰি অ পাপৰ হ'ল, তিঁয়হ চালাদ হৈছে, হৈ গৈছে আৰু।
তোমি দেখোন তোমালোকৰ খানাটো আছে
অ আজি মানে বিয়াৰ খানা নিচিনা খাইছো ৰ'বা।
হয় হয় ঠিক। ঠিকে আছে, ঠিকে আছে। মও তাকেই। মই তোমাৰ হেৰি আমাৰ গছৰে মানে পিছফালে ৰঙালাও কৰিছিলে খেতি কৰিছিলে ত গছত সেয়াই ৰঙালাও এটা মাক আনি দিলো আনিপেলাই মায়ে সেটো ভাজিলে ভাজি ভাজা পিছত তোমাৰ হেৰি কৰিলে এইয়া আআ বেঙেনা বেঙেনা নহয় এইটো হেৰি ভাতকৰেলা ভাজিলো দালি বনালে হিগা ভাত ৰেলা ভাজিলে দালি বনালে তাপিছত তোমাৰ হেৰি কৰিছিলে এয়া তিয়হ কাটি ললো গুল গুলকে
উম
সেয়াই খালো সেয়াই উম সেয়াই খালো ভাল লাগিলে বহুত
নাই গৰমত সেনেকেই খাব খাব লাগে ভাল লাগে
অহ তোমাৰ হয় হয় নিজৰ ঘৰৰ খেতি হয় হেই নহয় তেন তেনেকুৱা এ ঢেৰৰৰ লাগে গা নাই তোমাৰ হেৰি আমাৰ গছ তোমাৰ হেৰি এ দহজোপ দছটা পুলি লগাইছিলো পাৰে ক গ আঠটাহে থাকিলে গৈ দুটা মৰি গ'ল তাত মানে তোমাৰ এই এইবাৰ পানী হৈ গ'ল যে
অহ
পানী হৈ যোৱাৰ কাৰণে বেছ ছি নালাগিলে অলপ লাগিছে কেই কেইটামান লাগিছে এই এইকেইটাকে আনি আনি ঘৰতে খাবলৈ হয় আৰু মানে বেচা কৰিবলৈ বেচিব কৰিবলৈ মানুহক দিবলৈ নহয় খোৱা
অহ না ঠিকে আছে ঘৰত খোৱা মানে বহু খিনি সহায় পোৱা দিয়াচোন আজিকালি এইবিলাক আজিকালি শাক পাচলি যেনেকুৱা দাম হৈছে ন
হয় হয় হয় হয় হয়
কাচোন ষাঠি টকা মানছ ক'ব চাগে নেকি
ষাঠি টকা হয় হয় ষাঠি টকা নিশ্চয় নিশ্চয়
কেজিয়ে কয় সাত ত্ৰিশ টকা ইমান এক কেজি কিমান কণ ওঁঠে অকমান হে উঠে এসাঁজতে প্ৰায় মানুহবিলাক যদি সৰহ হয় খাবই নহয় উ
হয় দিয়া এতিয়া তোমাৰ মানে কি বজাৰ তোমাৰ যিহে জুই চাই দাম বুইছা। কিনো বজাৰ কৰিবা।
নোৱাৰি - নোৱাৰি।
হয় - হয়। বহুত দাম।
এই বস্তুবিলাকে কি জানা? বস্তুবোৰৰ ইমান দাম নাই। বস্তুবোৰ ইমান দাম নাই । মানে এই মধ্যভোগীয়ে খাই আছে।
হয় - হয় - হয়।
তুমি নিয়া- তুমি খেতি কৰি পেলাই ব- ব- বেচাত টোৱে পইচাটো ইমান কম নাপায়। সি পাঁচ টকা দশ টকা কেজি পায়। কিন্তু বাকীখিনি চাবাচোন । অ'।
এতিয়া মানে তাকে বহি পেলাই চিন্তা কৰি আছোঁ মানে । এতিয়া অ' তেনেকে পইচাপাতিও নাই ঘৰত।
অ'।
চলিবলৈ অসুবিধা হয় । তাকে এতিয়া মানে কেনেকে কিআ কৰোঁ, এতিয়া মানে তাকে ভাবি আছোঁ । কিবা এটা মানে মাথা মাৰিব- মাৰি আছোঁ। কিবা এটা কামত যদি সোমাব পাৰিলোহেঁতেন।
অ' এ কি কাম কৰিব পাৰিবাএবা এতিয়া?
তেনেকুৱাই আজিকালি আৰু কিবা বেচৰকাৰী কিবা কাম-চাম বহুত ওলাই থাকে ন'।
অ'।
তাতে মানে কিবা এটা কামত সোমাম বুলি ভাবি আছোঁ আৰু । মানুহ এজন পাইছোঁ
নাই - নাই । এনে- এনেই যদি থাকাতকে, যদি তুমি যদি পাৰিবা পাৰিম বুলি ভাবিছা পঢ়ি - পঢ়ি
হয় । হয় - হয় । নাই, উপায় । হয় -হয় । হয় - হয় নাই। উপায় নাই নহয় এতিয়া ঘৰত এতিয়া মানে বেলেগ কি কৰোঁ। হেৰি নাই ন', যে মানে মই কৰিবই লাগিব এতিয়া। তেনেক । তাৰপাছত তোমাৰ, হয় - হয়। তাকে আজি এটা- হয় পৰিছিলে মানে তোমাৰ বহুত অ'- বতৰটো বহুত বেয়া মানে, ডা- ডাৱৰীয়া হৈ আহিছে পুৰা আন্ধাৰ হৈ আহিছিলে। কিন্তু তেনেকেই , অ' হয় - হয় । কিন্তু যে মানে তোমাৰ যেনেকুৱা মানে হৈ আহিছিলে, তেনেকুৱাকে নপৰিল।
নপৰিল মানে নপৰিলে তেনেকে দিয়াচোন। কিনকিনকে পৰিলে । তাৰপিছত অলপ সময় পৰিলে, গুচি
হয় - হয় । এই ব- মানে, হয় - হয়। বতাহ মাৰিছিলে যে, বতাহে মানে বৰ ফোনটো কাত
অ লৈ বৰষুণত লৈ গল কিন্তু মানে তে বতৰটো জোৰ কৰিলে ন ভাল লাগিল কিন্তু আগবেলা যেনেকৈ ৰ'দ দিছিল ন বতৰটো মানে যদি এনেকে ডাৱৰীয়া নিচিনা নকৰিলেে মান মৰিব লগগীয়ািছে নহলে সদায় -সদায় ইমান গৰম আৰু কালি- কালি বহুত ডাঙৰ বতাহ সোমোৱা আছে ন
হয়- হয়
কালি আমাৰ ফালে লাইন চাইন নাই মানে নাই বুলি কব পাৰি ধৰিব পাৰি।
হয়
মই কালি ছয়টা বাজি হেৰিটা বাজোতে ৰাতি দুপৰীয়া দুটা বাজিতে যি লাইন আছিলে তেতিয়াৰ পৰা ধৰি মানে নায়েই। ৰাতি আঠতা নটা নটা বাজি বাজিত আহিছে ৰাতি
অ কি কৰিলে দিয় দিনটো গৰমত কেনেকে থাকিলে
নহ নহ সেইখিনি ঠাণ্ডা পৰিল নহয় কে ৰাতি বতাহ ধুোমোহা হোৱা নাছিলে
অ হয় দিয়ক হয় দিয়ক হয় দিয়ক এই বতাহ বতাহ ধুমুহা অহাৰ কাৰণে চাগে কৰবাত। থাকে কিবা
নাই নাই অ বহুত মানে বেছি বতাহ ধুমুহা আহিছে ন এইবিলাক গছ চছবিলাক
হয় হয় হয়
লাইনৰ ৱাৰবিলাক ছিগিছে
হয় হয়
অ হেৰি মানে এনে ৱাৰবিলাক নিচিঙে ডাঙৰ ডাঙৰ এইবিলাক ডাঙৰ ডঙৰ ৱাৰ দিব লাগে। এ কিছুমান জেগাত যে সৰু সৰু তাৰ ৱাৰ দি থয় যে অ আ আপোনাৰ যে সেইেতটো যে আজিকালি নতুন দিব লাগে তাৰডাল যে মাজত থাকে উপ যোৱা প্লাষ্টিকে আদি অ কলা কলা হেৰি যে মেৰিয়াই থাকে
হয় দিয়ক হয় হয়
অ
তাকে আমি পৰীক্ষা এটাও দি থৈ আহিলোঁ ভালে হৈছে দিয়ক বহুত খিনি লিখিব পাৰিছোঁ বাৰু
অ
আহ পৰীক্ষাটো তম আপোনাৰ পাম দিয়ক বহুত খিনি মানে ভালে হৈছে আজি এ মোটাম মোটামুটি লিখিব পাৰিছো আৰু
আহঁ
অ চে আজি হেৰি আছিলে এয়া আজি পেপাৰ আজি প্ৰশ্ন ম ভালে আহিছে
অ কি আছিলে?
আজি হেৰি অৰ্থনীতি আছিলে।
অৰ্থনীতি অ তুমি অৰ্থনীতি লৈছা নেকি ন
হয় হয় আলে আ কৰিলোঁ কৰিলো উ প্ৰশ্নখনো আজি অলপ ইমান টানো নহয় সহজেই অ যায়ছ তে
কৰিব পাৰিলা
পাৰিলো পাৰিলো
বা ঠিকে আছে টান বিষয়টো লৈছা ন অলপ বুজিলে ত তৰ বিষয়টো ভাল আছে ন
আহ হয় হয়
এতিয়া কি কৰি আছা এতিয়া
মই আছো ঘৰতে আছো। চাহ তা অলপ পিছত খাম আৰু এতিয়া মানে হেৰি গৰুজনী খীৰাব লাগিব সন্ধিয়া সময়ত সদায় মানে অলপ এবাৰ খি
আহ
খিৰাই কৰি লৈ পেলাই অলপ পিছত খামাও
এ সন্ধিয়া সি আগবেলা কি নিশিৰুৱা
আগবেলা হয়গৈ মানে তোমাৰ হেৰি আগবেলা অলপ হৈ সমস্যা হৈ যাই মোৰ এতিয়া এইকেইদিন পৰীক্ষা চলি আছে যে
উম উম
সেইটো কাৰণে পৰীক্ষা দিব যাব লাগে মানে ৰাতিপুৱা সোনকালে নটা মান বজা উঠিব লাগে যাব লাগে
উম
সময়তটো মিলাবলৈ টান হৈ যায় সেইটো কাৰণে আহি পেলাই আৰু এতিয়া গোটেই কাম চাম খিনি এতিয়াহে কৰা হয়
অ ন এতিয়া এতিয়া গাখীৰ ওলাই নে এতিয়া তাত পোৱালিটো খাই দিয়ে কেনেকে গাখীৰ ওলাই কেনেকে গাখীৰ ওলাই পোৱালি দুটা খাই দিলে
নহয় আমি বান্ধি ৰাখো যে
অ এই দিনটো কেনেকে গাখীৰ চাখীৰ খাব নিদিয়ে হ' গা পোৱালিটোক
উ উম উম দিনটো মানে তেনেকে ৰাতিপুৱা সময়ত খায় খাই লৈ মানে পোৱালিটো অলপ ডাঙৰো হৈছে ন এতিয়া ঘাঁহ চাহ খাব পৰা হৈছে যে অ নহয় নহয় খায়েই দিনটো খায়েই খোৱাৰ পিছত যিখন সেইখন আমি মানে সন্ধিয়া টাইমত খিয়াও আৰু
এই নালাগে খিয়াবলে তেনেকে ইমান আৰু খাই থাকিব নালাগে যদি ৰাতিপুৱা কিমান মান উলাই নো
নাই ৰাতিপুৱা নিখিয়াও নহয় ৰাতিপুৱা মই কৈছিলো ন সময় নহল
না সময় হোৱা দিনাখনো তুমি দুইবেলাক
অ নাই নাই নাই নাই সময় হলে দুই বেলা নহয় একবেলাই খিয়া যায় তোমাৰ ৰাতিপুৱাই সিয়া দিও আৰু যোনদিনা আজি ৰাতিপুৱা নিশখিয়াৰ কাৰণ আজি সন্ধিয়া খিয়া বুলি কলে হ'ল আৰু বুজিছানে শুনিছানে তোমাৰ মাতটো অহা নাই হেল্ল' হেল্ল' হয় মাতো অহা নাই